হয়, নমস্কাৰ। আছো, আছো। তু, তুমি?
উম, মই ভালে আছোঁ।
উম।
হয়, আহ কথা পাতিম বুলি ভাবিছিলোঁ।
তাকে পাতক একো নাই।
অঁ। আহ আমি ভাবিছো আজি অলপ খোৱাৰ কথা ভাবি গলো আমাৰ। অসমৰ লোকেল-
বস্তু বোৰৰ কথা, অঁ খোৱা বস্তুবোৰ, অঁ ভালে। বাকী এনে কি খাই ভাল পায় আপুনি?
মই এনে আমাৰ লোকেল খাদ্য বিলাকে এনেকে- আলু পিটিকা, কেতিয়াবা ডালি ভাত। তেনেকুৱাই।
টেঙা মাছ।
টেঙা মাছ হয় আমাৰ এইটো আমাৰ এটা আমাৰ। অসমৰ লোকেল খাদ্য হাঁহৰ মাংস যে।
অ হাঁহৰ মাংস কোমোৰাৰ লগত আউ অ উহু খালে। হ'ল আৰু এইখিনি উম।
ভাল লাগে ন?
ভাল লাগে ভাল লাগে লগতে হাঁহৰ মাংসৰ লগত। কোমোৰা জহা। অলপ ভাত গৰম গৰম লগতে আলু পোৰা। আলু পুৰি পিনে পিটিকা।
উম উম উম আলু পিঠিকা।
আলু পিটিকাত নেমু অলপমান লৈ ল'ব গোল নেমু নহ'লেব কাজি নেমু। খালে ভাল আৰু।
অ আলু তুমি খোৱা।
এনে হেৰি টেঙা মাছ খায়ো বেয়া নলগা নহয়।
টেঙা মাছ হয় টেঙা মাছ।
উম ধৰি লওক ঢেকীয়া। ঢেকীয়াৰ লগত ঔটেঙা দি।
ঔটেঙা হয় হয়।
ঔটেঙা ঢেকীয়া তাৰপিছত লগতে মাছ।
অ বোলো গৰমৰ দিনত বেছি চলে।
হা হা।
বোলও মাছৰ টেঙাটো গৰমৰ দিনত বেছি চলে।
অ গৰমৰ দিনতেতো চলে ন। ঔটেঙাটো ওলাব এতিয়া এতিয়া টো ওলাইছে কোমলীয়া কমলীয়া ঔটেঙা। সেই ঔটেঙা যদি গাহৰিৰ লগত খাই সেইটোও ভাল লাগে। এনে গাহৰি খাই ভাল পায় নে আপুনি।
হয় হয়।
উম।
আমাৰ এইটো আছে।
উম উম।
চিগনেচাৰ বুলি কয় এইটোক আমাক এইটো যে।
অঁ।
এ চিগনেচাৰ হয় আৰু মানে প্ৰিপয়াৰ কৰা হয় খাৰ বুলি কয় কিবা।
অ খাৰ খাৰ খাৰ খাৰ মই ইমান এটা ভাল। ভাল নাপাও কিন্তু মই মা।
এইটো এইটো এইটো এনেকে বনাই। সাৰটো এনেকে বনাই কি আছিল আমাৰ এইটো আহ অমিতা নেকি?
অ অমিতা অ অমিতা অমিতা।
অমিতা লগত অমিতা বহুত ভাল হয় বস্তুটো।
উম অ গৰমৰ কাৰণে ভাল হয় ঠাণ্ডা ন বস্তুটো উহু উহু। উম।
জহা চাউল ভাত এইবিলাক ভাল লাগে ৰাতিপুৱা ৰাতিপুৱা খাদ্য খাই। পেটটো অলপমান ঠাণ্ডা ৰাখে ন।
মইতো এইকেইদিন পানীতোই ভাত খাই আছো।
অ', নহ অ', পানী ঢালা অ'।
মানে, আলু পিটিকা কৰো কণীৰ লগত। তাৰ পিছত আচাৰ লওঁ
উম।
তাৰ পিছত পিয়াজ, নিমখ, জলকীয়া তেল অলপমান দি দিওঁ ওপৰত আৰু
আদা থাকে কেতিয়াবা উম, ভাল লাগে খাই। এতিয়া গৰম দিন নহয় ঠাণ্ডা কৰি ৰাখে পেটটো একদম।
অ', এইটো বেছ বেছিভাগ এইটো গৰমৰ দিনতে খাই। যেনে চব বস্তু আৰু মাছৰ টেঙা মাছ।
উম।
আল-আলু পিটিকটো চলে গৰম দিনতে চলে বেছিভাগ।
উম, বনাবলৈও ইজি নহয়।
চবতকে বেছি মই এইটো বেছি ভাল পাওঁ, এই আমাৰ অসমীয়া খাদ্যতে এইটো মানে প-পৰে আৰু এইটো। এ সৰু সৰু ভাত, সৰু সৰু মাছ এইটো কলপাতত কলপাতত বান্ধি হালধি আ
মই কৈ আছো সেইটো কেনেকে বনাব
আ, কওকচোন
জুইলব
উম উম উম।
জুই লৈ কি কৰিব সৰু সৰু মাছটো হেৰি কলপাতত বান্ধি মানে কলপাতটো অলপমান জুইত গৰম কৰি পিনে যেতিয়া অলপমান লেৰেলি যাব তাত লেৰলি গ'লে মানে মাছ চিধা দি দিলে হল, কেচা মাছ খিনি নিমখ হালধি সানি পিনে। লগতে যদি অকমান নেমু চেপি দিয়ে বিৰাট ভাল লাগে খাই, তৰমিছত সেনেকে বান্ধিব পিনে জুইত দি দিব, তাৰ পিছত সেনেকে ভাপতটো সিজিয়ে যাব তাৰ পিছত জুইৰ পৰা উলিয়াই পিনে সেইখিনি পিটিকা কৰি লগত অকমান জলকীয়া দি পিয়াজ দি পিটিকা কৰি পানী তিৱা ভাতৰ লগত খাব বিৰাট ভাল লাগে।
উম। ভাল লাগে এইটো, মই তেনেকে বনাওঁ মই টো বনাই প্ৰত্যেক মাঘৰ বিহুত বনাও এইটো মই বেছিকে।
অ', মাঘৰ বিহুত, মাঘৰ বিহুত আপুনি হেৰি খায় নাখায় গাহৰি?
অ', এইবিলাক খাওৱে লাড়ু পিঠা এইবিলাক বনাও মাঘৰ বিহুত লা
লাৰু পিঠা, এতিয়া লাৰু কেনেকে বনাই জানে নে নাজানে আপুনি?
জানো, কেলে নাজানিম। আমাৰ নাৰিকলেদি বনাই তিলৰ বনাই, হয় কি নহয়?
হয় হয় হয়।
উম, তাৰপিছত আহ চাউলৰ গুৰি দিও বনাই।
আৰু বিহুত পিঠাই খোৱা কথা আৰু। দিনে ৰাতি পিঠাই চলে। নাৰিকলৰ পিঠা, তিলৰ পিঠা, তেলত দিয়া পিঠা।
কোনটো পিঠা ভাল লাগে বেছি?
নাৰিকলৰ পিঠাটো খাই ভাল পাওঁ। নাৰিকলৰ লাৰু খাই ভাল পাওঁ।
উম।
ঘিলা পিঠা খাই ভাল পাওঁ, সেনেকে ভাল লাগে।
উম ঠিকে আছে।
তাৰপিছত ৰাতি, উৰুকাৰ আগদিনা যে ভোজ হয়।
অঁ অঁ অঁ খানাতো হয়।
উম হুম, সেইটো ভাল লাগে আৰু সেইদিনা একদম কচু সেইদিনা আৰু কচু গাহৰি গাহৰি পাতত দিয়া, চুঙাত দিয়া, চুঙা চাউলত অঁ সেনেকুৱা খোৱা যায় অঁহ বেঙেনা পোৰা।
উম আৰু ৰাতিপুৱা ত' ৰাতিপুৱা ত' এইটো জ্বলাই ন' আমাৰ মেজি জ্বলাই
ম ৰাতিপুৱা মেজি জ্বলাবলে সেই চাৰিটা মানতে উঠা যায় আৰু এই আমাৰ ইয়াতে মেজি ময়ে জ্বলাও বিশেষকে।
অঁ আমাৰ ইয়াতে বনায়, আমাৰ সিহতে দাদা বিলাকে বনায়।
এনেই মই মানে অভ্যাস ন' চাৰিটা বজাত উঠাতটো।
অ' অ'।
এনে মইয়ে আৰু গা চা, গা পা ধুই কাৰোলে ৰৈ নাথাকো আৰু গা চা ধুই আৰু মই মানুহ বিলাকক মাত দিওঁ এনে এইফালৰ তহ সিহঁত তে সাতটা আঠটা মান বজাত উঠি পিনে যাই, তেতিয়ালেকে মোৰ মেজি জ্বলোৱাই হয়।
উম উম বা ভালেই দেখোন।
অলমান মানে সমস্যা আৰু এইবোৰ মানুহৰ এলেহুৱমিৰ কাৰণে।
তাকে
মানুহবোৰ বৰ এলেহুৱা হৈ গৈ আছে এদিন মানে হয় ন' ৰ' সমস্যা
আৰু ক'ব ওলাছিলো ৰাতিপুৱা আমাৰ মেজি যে জ্বলাই
অঁ
তাতে আৰু কিবা কিবি পিঠা চবৰে আনে বনাই এইবিলাক যে পিঠা, লাৰু, পিঠা আগ আগদিনাখনে বনাই কিছুমানে। কিছুমান মানুহ সেবিলাক ভাল লাগে আৰু খাই বৈ তাকে আৰু বাকী
হাঁ হাঁ হাঁ
এবাৰ বিহুত চাগে গাওঁ যাব মই মানে যাম মই।
অঁ গাঁৱত যাবা?
অঁ গাওঁ গাঁৱত মানে প্ৰত্যেক বাৰে বহু ডাঙৰকৈ হয় মাঘ বিহু, মাঘ বিহু হওঁ ৰঙ ৰঙালী বিহু ৰঙালী বিহুত বাৰু গৈছিলো আমি গোলাঘাট চাগে।
হাঁ
গোলাঘাটত আমি মানে গোলাঘাটত মান মানে গাঁৱটো চাইদে কি হয়, চ'বতে বিহু মাৰি ফুৰে ন' তাতে পইচা উঠাই এইটোৱেতো প্ৰধান। চবতে হয় এইটো নিওম আৰু চহৰতো বহুত খুব কমেই হয়।
উম।
কিন্তু তাতে হয় বাহিৰত আৰু তাতে আমি মানে পইচা উঠাইছিলো।
উ, ঘৰে ঘৰে বিহু মাৰি
অ-অহ, তাৰ পিছত তাৰে পিছদিনাখন আমি বজাৰ গলো সবে। তিৰি তিৰিবলাক ডাঙৰ মতা মানুহ বিলাক সবে সৰু বাচ্ছাবলাক চবেই আৰু কাম ন ফূৰ্তি কৰিলো, নাচিলো, বজাৰ গলো আনিলো খালো। সেনেকে ভাল
চবে মিলি জুলি এসাঁজ খালে ভালো লাগে।
সেইটোৱে, আমাৰ মানে ভাল লাগে। চবকে একলগ কৰি তোলে
অ', একেলগে কৰি তোলে, ঠিকে কৈছে আপুনি।
এই উৎসৱ বিলাক চবেই এনেকে একেলগে থাকিব লাগে ভাল লাগে ন।
উম।
সেইকাৰণে মই বিহুতো ভাল পাও, বিহু মানে কি বস্তুটো মানে ঘৰত মানুহৰ মানে ইমান মানে হেৰি হৈ থাকে হুলস্থুল এটা পৰিৱেশ হৈ থাকে। ভাল লাগে সেইটো শুনি পিনে। আৰু খোৱা বোৱাও বহুত ধুনীয়া চলে ন বিহুত।
উম, গাঁৱৰ ফালে বিহুতো বহুত হয়ে মানে আমাৰ চহৰৰ ফালে কোনো মানে ইমান আজিকালি ইমান নহয় মানে নিজৰ-নিজৰ এইটো না মানা না মানে নানামে। নামানে চৰি।
অ', অলপমান গাৱৰ ফালে এনেও এইবোৰ পৰিৱেশ বেছিয়ে। ঘৰে ঘৰে বিহু মাৰিব যায় যে সৰু সৰু ল'ৰা ছোৱালী বিলাকে ঘৰে ঘৰে বিহু মাৰিব যায়। লগতে আৰু লগতে সে পইচা দি আকৌ খানা খাই ভাল লাগে সেইবোৰ চাই পিনে।
মইওটো দেখিছো পুৰা সৰু সৰু ল'ৰা একদম বা পাঁচ বছৰ, ছ বছৰ ল'ৰাবিলাকৰ খুব ধুনীয়াকে কাপোৰ মানে পিন্ধাই আজি কাচি গোল চবে নাচিছে ভাল লাগিল ত', ফটোও উঠাইছে। ফটো উঠাইছিল।
অ', ভালেই তেনেহ'লে, আপোনাৰ মানে গোলাঘাট গৈ থাকে ন?
অ', গোলাঘত মোৰ নিজৰ ঘৰ মানে আগতে মোৰ মাৰ । অ', মাৰ ভাল আৰু হয়।
উ মানে আপুনি এতিয়া বেলেগত থাকে, মানে বেলেগত পঢ়ি আছে কিন্তু গোলাঘাটত আপোনাৰ নিজৰ ঘৰ। অ', মাৰ মাকৰ ঘৰ। ঠিকে আছে ঠিকে আছে, কেতিয়াবা গ'লে মই সোমাম দিয়ক আপোনালোকৰ গোলাঘাটৰ ঘৰটোত।
হয় হয় হয়।
হয় দিয়ক বাৰু।
উম দিয়ক দিয়ক ঠিকে আছে।